হেল্ল' সুপ্ৰভাত শুনিছো উম সুপ্ৰভাত
সুপ্ৰভাত কি কৰিলা?
হব উঠিছোহে অলপ আগত উম
মই আজি মই আজি চাৰিটা পোন্ধৰত এলাৰ্ম দিছিলো৷ তাৰপিছত এলাৰ্ম বাজি-বাজি চাৰিটা চল্লিছ হ'ল৷
উম
মানে বন্ধ কৰি দিও আৰু এলাৰ্মটো৷ গৈ-গৈ তেনেকে চাৰিটা পঞ্চল্লিশত মই ওলাই গলো খোজ কাঢ়িবলে ৷
অ
পঞ্চল্লিশৰ পৰা খোজকাাঢ়ি কাঢ়ি-কাঢ়ি-কাঢ়ি ছয়টা বাজি গ'ল ছয়টা দশ মান হল ৷ আৰু এঘণ্টা এঘাৰ মিনিট খোজকাঢ়িলোঁ ৷
আও
আৰু মোটামুটি তোমাৰ চাৰে দশ কিলোমিটাৰমান খোজকাাঢ়িলো চাগে৷
উম বহুত বেছি খোজকাঢ়িছাচোন৷
উম চাৰে দহ কিলোমিটাৰ আৰু ছেভেন হাত থাউজেণ্ড ছিক্স হাণ্ড্ৰেড প্লাছ খোজকাঢ়িলোঁ ষ্টেপছ মানে৷
বুজিছো ৷
তাকে ইউটিউবত ভিডিঅ' চাই আছিলোঁ খোজকাঢ়াৰ মানে প্ৰয়োজনীয়তা কি৷
উম৷
মানুহ বিলাকে বহুত ফুৰিব গৈ আছে অ!
অ ন?
উম
ব'লা আমিও যাওঁ৷
মোৰ কিবা বেনাৰছৰ ফালে যাব মন গৈছে৷
উম আমাৰ মাজতে নিছিলে বানাৰছ
বানাৰছ নিছিলে?
অহ কিন্তু মই যাব নাপালো৷
আৰু ক'ত-ক'ত নিছে?
পুৰীত নিছে ৷
পুৰীলে গৈছিলা?
উম পুৰী লে গৈছিলোঁ। কোন কোন মানে আ - আমাৰ অ ষ্টুডেন্ট বহুত আছিলে মানে কলেজৰ পৰা নিছিলে ন'। ত' ষ্টুডেণ্ট। অ'। ত' ষ্টুডেণ্ট বহুত বেছি আছিলে তোমাৰ আশীটা মান আছিল।
উম।
আৰু মাষ্টৰ ছয় অ - তিনজন গৈছিলে আৰু মানে ডিপাৰ্টমেন্টৰে খুৰা এজন গৈছিলে।
অ'।
তাৰ পাছত অ তেনেকে ঘূৰিলো পকিলো।
পকিলা কেনেকে পকিলা? হু হু হু এ হেৰি কি কয়, কিমান দিনৰ ট্ৰিপ আছিলে? কিমান দিনৰ ভ্ৰমণ কাৰ্যসূচী?
মানে আ - আহা যোৱা মিলাই যদি কওঁ তেতিয়াহ'লে এসপ্তাহ।
কৰ পৰা ট্ৰেইনত গৈছিলা কামাখ্যা নে পল্টন বজাৰ?
কামাখ্যা।
ৰাতি ট্ৰেইন আছিল নে দিনত?
ৰাতি।
উম, কোনখন এক্সপ্ৰেছ ৰাজধানী?
পাহৰিলো নহয়।
বাপৰে! পাহৰি থাকিলা! কোনদিনা কি - কু - কিমান চনত গৈছিলা?
যোৱা বছৰ।
দুই হেজাৰ পঁচিছত?
অ'।
দুহেজাৰ পঁচিছত গৈ কোনখন এক্সপ্ৰেছত গৈছিলা পাহৰিলাই?
অ'।
থাকে মানে ঘূৰিলাও পকিলাও মানে গম পাইছা? পকাই থৈ আহিলা একেবাৰে।
বুজিছো দিয়া।
কেনেকুৱা লাগিল পিছে গৈ তাতে?
গৈ ভালে লাগিল কিন্তু তাতে গৰম বহুত বেছি আমাৰ ইয়াতকেও।
মানে কোনটো ছিজনত গৈছিলা?
আমি মেৰ - মে'ত গৈছিলোঁ।
তাতেতো বহুত গৰম উৰিষ্যাত।
উম বহুত বেছিয়ে।
উম।
আৰু মানে যোনদিনা গৈছিলোঁ সেইদিনাখন তোমাৰ আ - আমি যেতিয়া মানে অ কি কয় অসম মানে পাৰ কৰিছো আৰু অসম পাৰ কৰা পাছত অ দিন হৈ গ'ল ন ৰাতি গৈছিলো যিহেতু তাৰ পাছত অ‌ এনেকুৱা বেয়া গৰম দিছে ন ট্ৰেইনৰ ভিতৰত আমি গোটেই সোপো থাকিব পাৰা নাই। তাৰপিছত তেনেকে জানো ক'বা পাইছিলো গৈ।
তাৰপাছত?
তাৰ পাছত অ তেনেকে মানে অ গোটেই দিনটো আমাৰ অৱস্থা নাই আৰু তাৰ পাছ ছত সেইদনাখন অ ৰাতিটোতো ট্ৰেইনতে, দেন পিছদিনাখন ৰাতিপুৱা গৈ পাইছো আৰু পুৰী।
উম।
অ তাৰ পাছত অ সেইদনাখন হোটেলত মানে যেতিয়া সোমাইছোঁ সোমোৱা পিছত ছত অ' শুই মেলি লৈ পেলাইহে মানে গাটো ভাল লাগিছে, তাৰ পিছত ওলাই মেলি গৈ গৈছো কিন্তু বহুত বেছি গৰম আৰু।
উম। ছানস্ক্ৰিন ইউজ কৰিছিলা নে নাই তেতিয়া?
কৰিছিলোঁ কৰিছিলোঁ।
ঠিক ঠিক।
সেই তেতিয়াই চানস্ক্ৰীণ কিনিছিলো, এনে তাৰ আগলৈ মই ছানস্ক্ৰীন ইউজেই নকৰোঁ।
তাতে যোৱাৰ পিছত মানে ছানস্কিন ইউজ কৰিব লগা হৈ গ'ল।
মানে তাত যোৱা আগতে কিনিছিলো।
উম।
তেনেকুৱা কিবা হ'ব পাৰে বুলি মানে গম পাইছিলো। টো কাৰণে আগতেতো কিনিছিলো ত'
আগৰৰ পৰা ফটো উঠিলে নাই?
উঠিলো উঠিলো।
মোক দেখুওৱা নাই যে?
মানে মোৰ অ ফোনটো যোনটো ফোন আছিলে আগতে সেইটো ফোনত ফটোবিলাক থাকোতে, মোৰ অ মানে ফোনটো বহুত বেছি হেঙাইছিলে। সেইটো কাৰণে মই ফটো খিনি বেলেগত টান্সফাৰ কৰি দিলো মোৰ ফন মানে তাতো ফটোবিলাক নাই।
উম ক'ত থাকিল?
ডেক্সটপত থাকিলে সেইটো কাৰণে।
ডেস্কটপৰ পৰা তুমি এইটো ল'ব নোৱাৰিবা নেকি?
মোৰ ডেস্ক টপটো অন কৰিবলৈ অকমান টান লাগে।
উম টান লাগে ন এলাহ লাগে?
এলাহ কলে ন ম এটা কোৱা কাৰণে এলাহ পোৱা নাছিলো।
উম উম আৰু ইনচাল কৰিব মানা কৰা ন।
অহ, ওঁহুম।
তাৰপিছত আৰু পুৰীত কি কি চালা, জগন্নাথ মন্দিৰ গৈছিলা?
মন্দিৰ গৈছিলোঁ।
আৰু
উম জগন্নাথ মন্দিৰ গৈছিলো, তাৰ পিছত সূৰ্য মন্দিৰ বুলি এটা আছি ছিলে সেইটোত গৈছিলো উম।
আমি স্কুলত স্কুলত ওচৰতে সেনেকোৱা এটা চেপটাৰ আছিল কোনা আগৰ সূৰ্য মন্দিৰ বুলি পাইছিলা নে শংকৰদেৱত? পাইছিলা? পাইছিলা? পাহৰিলা। পাইছা। বহুত ধুনীয়া ন তাৰে স্থাপত্য কলাটো।
অ ভাল লাগে।
উম, সাতটা চকা কিবা এনেকুৱা টাইপ আছিল নেকি? ৰথ এখন আছে নেকি ৰথ পথ আকৃতিত বনাই থোৱা আছে নেকি? উম উম উম উম। আমাৰ অসমৰ ডিব্ৰুগড়তো আছে এটা জগন্নাথ মন্দিৰ গম পাইছা নে নাই?
অ আৰু হেৰিটো আছে নেকি বাৰু অ কি কয় থিং নেকি?
নগাঁও ঠিঙত।
অহ।
সূৰ্য মন্দিৰ।
নহয় জগন্নাথ।
জগন্নাথ মন্দিৰ, এইটো নাজানো দেই।
মানে মৌ কনফাৰ্ম নহয় কিন্তু শুনিছিলোঁ ক'বাত।
অ আছে চাগে ইণ্টাৰনেটত চালে গম পাম। আজিকালি ইণ্টাৰনেট তাত জি বি টি, এ আই কিমান বেছি এডভানস হৈ গৈছে।
উম
তাৰপিছত আৰু ক'ত যাম বুলি ভাবি আছা এতিয়া
এতিয়া তেনেকে একো মানে ভাবি থকা নাই কিন্তু এনে অৰুণাচলৰ ফালে এবাৰ যাব মন গৈ আছে মানে মোৰ অ সে এবাৰ এইটো চাইডে মানে জিৰ' চাইডটোত যাম বুলি ভাবি আছিলো
উম ইয়াৰ আগৰবাৰ যাওঁতে কত গৈছিলা
ইয়াৰ আগৰবাৰ যাওঁতে হেৰিফালে গৈছিলো মই জেগা নাম পাহৰি যাওঁ অ নামচাই ফালে গৈছিলো
উম
অ মানে মোৰ বাইজনী আছে সিহঁত ৰ ঘৰ লখিমপুৰ হয় লখিমপুৰৰ পৰা ইফালে অৰুণাচল ওচৰ হৈ যে তাহাঁতে মানে মাটি আছে যে ইয়ালৈকে আহা তাৰপিছত আমি চব এনেকে অৰুণাচল যাম ত' ভাবি আছো কিবা হয়
জিৰ' ফেষ্টিভেল ছেপ্টেম্বৰ মাহত হয় অৰুণাচলত
আমি ফেষ্টিভেলৰ টাইমত নাযাওঁ
এনে চাবলে মানে ফুৰিবলে জিৰ' ভেলি নাগালেণ্ডটো এনে কিবা এটা হেৰি হয় নহয় হৰ্ণবিল ফেষ্টিভেল হয়
অ অ অ
উম আৰু আমাৰ অসমত কি হয় নৰ্থ ইষ্ট ফেষ্টিভেল উৱাও হুমমমম মোৰো লগ ধৰে লগৰবিলাকে যাবল ফুৰিবলে
উম
কিন্তু কেতিয়াবা হা যোৱা নাই তেনেকে কাৰো লগত
কিয়
এনে মাজতে দুহেজাৰ চৌবিছতে গৈছিলোঁ ক'ত গৈছিলো ৰবা মাজুলী গৈছিলো আমাৰ মাহীৰ ল'ৰাটোৰ লগত দুদিন অ দুজন গৈছিলো দুজন মাহী ল'ৰাটো আৰু মই
অ
গুৱাহাটী আই এছ বি টিৰ পৰা বাছত উঠিলোঁ নাইট চুপাৰত নেটৱৰ্ক ট্ৰেভেলছত
অ
তাৰ পিছত গৈ আকৌ সেইদিনা তাতে নামিলো ৰাতিপুৱা গৰমৰ নামৰ ঠাইখিনিত
অ
তাৰ পৰা গৈ গৈ অ তাতে ৰিজৰ্ট এখনত থাকিলো মানে বেম্ব ৰিজৰ্ট এখনত চাংঘৰত থাকিলো
অ
তেনেকে দুদিন থাকি পেলাই মাজুলীৰ গৰমৰ সত্ৰ চালোঁ চামুগুৰি সত্ৰ চালোঁ চামুগুৰীৰ মুখা শিল্প চালো
উম
পদ্মশ্ৰী বঁটা পোৱা হেমচন্দ্ৰ গোস্বামীৰ লগত কথা পাতিলোঁ
উম
তাৰপিছত তেনেকে আৰু আকৌ ঘূৰি অহাৰ দিনা আকৌ নাইচুপাৰতে আহিলো ইয়াত্ৰা ট্ৰেভেলছত
অ হ।
এইবাৰ ৰিচেণ্টলি যোৱাকালি নে পৰহি আকৌ হেৰি ৰোহিত শৰ্মাই পদ্মশ্ৰী পালে।
আত্ছা।
তাৰপিছতে উত্তৰ প্ৰদেশৰ এজন এক্স মানে চিফ মিনিষ্টাৰ আছিলে মুলায়ম সিং মুলায়ম সিং যাদৱ বুলি তেওঁ মৰাণোত ত্তৰ ভাৱে পদ্মবিভূষণ বঁটা পালে।
হম হম হম।
তেনেকুৱা আৰু আমাৰ অসমৰ পৰা এতিয়া পোৱা নাই। অসমৰ পৰা অ হেৰিয়ে পালে কাৰ্বি ছিংগাৰ এজনী আছিল পখিলা লেখথেপী বুলি
অ।
তেওঁ পদ্মশ্ৰী পালে। ৰিচেণ্টলি তেওঁ সাহিত্য একাডেমী নে সংগীত না একাডেমিও পাই উঠিছে দুদিনমান আগত তাৰ পিছত পৰহি কি নেকি নে কালি তেওঁ পখিলা লেথেপিয়ে হেৰি পালে পদ্মশ্ৰী পালে।
উম বুজিছো।
অসমৰ নাম উজ্জ্বল হৈ আছে কিন্তু চাৰিওফালৰ পৰা দেই।
অ।
আমাৰহে ভৱিষ্যতটো কি হয় নাজানো আৰু কি কৰিব পাৰোঁ নোৱাৰোঁ।
হ'ব হ'ব কিবা এটা হব।
অহ। ঠিক আছে তেন্তে ৰাখো তুমিও কাম চাম কৰা ন।
উম দিয়া ঠিক আছে।
বাই বাই।
উম।
এৰিছো এতিয়ালৈ
অ হ'ব।
উম উম।